হেল্ল! হেল্ল!
এই আমি বিয়া খাবলৈ যোৱা মালিকটো নহয় জানো?
অঁ সেইটো মালিকেই অঁ। এই মানুহটো মানে এনেই ভাল কিন্তু সেই
সম্পত্তি
সি আহিলে ই আমাৰ মানে সম্পত্তিবত চকু সি লোভিয়া মানে মানুহটো
সি কি কৰিলে ইয়া আমাৰ মানে ইয়াত যি ঘৰ মানুহ আছিলে। সিহঁতি মা কৰ ঘৰত গ'ল। মানে সিহঁতি সিহঁতৰ মাকৰ ঘৰ বেংগলৰ নে ৱেষ্ট বেগল কিবা এটা।
সিহঁতি তাত গ'ল খাবলৈ। সিহঁতি তাত খাবলৈ গ'ল, আমি কেইটা নাৰিকলৰ ওপৰত মাথা মাৰিলো। নাৰিকল পাৰো খাম। নাৰিকল পাৰিলোঁ আৰু থুকা পা তিনটা না চাৰিটা নাৰিকল হৰি পৰিলে নহয় আমি এটা নাৰিকল পাৰিছিলো টানি দিলোঁ। কাচিখন লগাই চাৰিটা নাৰিকল হৰি পৰিলে নহয় তিনটা নে চাৰিটা। সদায় এটা এটা কাটি কাটি খাওঁ। তা তাৰ পিছত মানে মালিকটো আহি পেলাই হিচাপ কৰি থাকেহি। সেই সেইদিনা তাৰ পিছতো আহিছে দুদিনৰ পিছত। সি ওপৰলৈ চাই আছে, তাৰপৰা তাৰ হিচাপ নাই মিলা। সি নাৰিকল হিচাপ কৰিছে তাৰপিছত সিগিতা আছিলে কোনবা। সিগিতাই ক'লে কিবা কিবি নাৰিকল নাই ইহঁতৰ হাঁহো চুৰ হৈছে কিবা কিবি তেনেকে। সি সিহঁতৰ মানুহ নাথাকোতে সিহঁতৰ হাঁহ দুটা লৈ গ'ল।
অ', হেঁতৰ মানুহ নাথাকোতেই নিলে মানে।
অ', সেই তেতিয়া সেই প্ৰথম সেইবাৰ প্ৰথমে হাঁহ চুৰ হৈছে তাৰপিছত নাৰিকল নিছে। তেনেকে আমাৰ এই পিছফালৰ মানুহ ঘৰ যে মুতিব যাওঁতে যে সেইফালে ঘৰটো যে দেখি।
অঁ অমিতা যে আছিলে।
অ'। অমিতা থকাটোৰ পৰা কি হ'ল, এই মাজুলী ল'ৰা এটা আছিলে সি অমিতা দুটা ছিঙি লৈ আহিলে ধৰ ৰাতি ভাত খাবলে।
অ'।
ডাঙৰ নহয় সৰু আৰু দুটা অমিতা ভাজোঁতে এভাজি হৈছে।
তাৰপৰা
অমিতা দটা ছিঙি লৈ আহিলে। পিছদিনা মই শুই উঠি যাওঁ মুতিবলে।
উম।
ঘ'ৰৰ মলিকটো আৰু কাম ক'ৰা মানুহজনী দুইটা বাহিৰত ৰৈ পেলাই অমিতা জোপা চাই পেলাই ক'থা পাতি আছে নহয়।
দাদা এয়াৰ পৰা অমিতা দুটা নাই নহয়।
ত।
মই শুনো সেইটো মুহৰ্ততে গৈ পেলাই কথাটো।
হয়।
দাদা ইয়াত অমিতা জোপা নাই। আ, কি অমিতা দুটা নাই, কোনবা চুৰ কৰি নিলে। আমাক সন্দেহ কৰা নাই কাৰণ আমাৰ বাৰীৰ পৰাই বস্তু হেৰাইছে ন।
আ, অহ।
সেনা, সেনা আমাক চুৰ ধৰা নাই মানে। আৰু ধৰিবনো কি বুলি দেখা নাই। আমা প, অমিতা দুটা নি'লে, কিবা কিবি তেনেকে গাই আছে।
অ।
তাৰপিছত তোৰ অমিতা নাই। পিছদিনা দেখিছোঁ মেখেলাখন থৈছে ন' অমিতা জোপা।
অ'।
হা হি হা হি। অমিতা জোপাত মেখেলাখন পিন্ধাই থৈ আহিছে। তাৰ পৰা সেইটোয়ে কথা আহি মই সিহঁতক কৈছোঁ পিছদিনা গোটেইকেইটা হাঁহি হাঁহি মানে অৱস্থা বেয়া।
উম।
এ, ঢেৰকানেও এটা।
অমিতা অনা মানুহ কেইটা কোনটো ৰুমত আছিলে।
অমিতা আনি সেই সিহঁত তিনটাই খেলে, ধেমাজি কেইটাই মাজুলীটে আনিলে বনাই মেলি সেইকেইটাই খালে।
বাইচ।
এ, ডেঞ্জাৰ বস্তু এবাৰ সেইকেইটা জিম কৰিব গ'ল। যাওতে গাড়ী এখনে খুলিয়াই পেণে মুৰ্গী এটা মাৰি থৈ গ'ল নহয়।
ই এটা মুৰ্গী।
মুৰ্গী অ', লোকেল মুৰ্গী পুৰা পিয়ৰ। তাৰপিছত সিহঁতে জিমলৈ নগ'লে আৰু। মুৰ্গীটো লৈ আহি ৰুমত থৈ গৈছেহি। বাস্তৱে মই আছিলোঁ।
উম।
দুইটাই মিলাই-মেলি, পাখি গুচাই, কাটি-মেলি একদম ৰেডি কৰি থৈ গৈ, সিহঁতে ৰাতি আহি বনাইছেহি।
এই।
মালিকটো এবাৰ আমাৰ‌ তাত মৰিবলৈ ওলাইছিলে নহয়, বস্তু খাই মেলি।
কোন, তহঁতৰ মালিকটো?
অহ সেইটো, বিয়া খাব যোৱাটো। সেইটো মানে মস্ত ৰাহু। তাৰ কি হয় মানে- বা হেৰি হ'ল, এই বিহু সময়ত আছিলে নে, কিবা এটা আছিলে।
অহ।
তই আমাৰ নৰ্মেল মানুহে তিতা, টেঙা- আৰু খাৰ, কেতিয়াও একেলগে নেখায়ে।
অ', হ'।
মাটিমাহৰ খাৰ।
কি কি চব মাৰি দিল লগতে।
অহ, মাটিমাটো শুণ। মাটিমাহৰ খাৰ। বোৱালী মাছ, ঔটেঙা, মাটিমাহ।
অ।
দৈ-গাখীৰ। দৈ-গাখীৰৰ জলপান। তাৰ পিছত হাঁহ-কোমোৰা।
অই।
তাৰ পৰা মাহ গোট কৰা। কিবা-কিবি তেনেকে ঢেৰ আছ- ছিলে মানে। মাঘৰ বিহু সময়তে আছিলে নেকি সম্ভৱ। সি সিহঁতৰ মানে যিমান যত- তৰ আছিলে গোটেই খোপা খালে। বোৱালি মাছেও হাঁহে খোৱাৰ পিছত। কিডাল থাকিলে বাচি? আকৌ ইফালে মাটিমাহ থাকিলেই।
বৱালি মাছ, হাঁহ।
গোটেইখন খালে, খাই পেলাই ফুড পইজনিং হ'ল। তু পিছদিনা মেডিকেললে।
হা?
তাৰ পৰা বাচিলে যেনিবা।
হয়। এইখিনি মানে মুখ বাচিব নোৱাৰিলে আৰু।
উম। হি। আমাৰ মালিকটো মানে অইনটো কথা একো নাই, চবতে ভাল। সি একদম বেয়া, পইচাৰ ক্ষেত্ৰত।
উম।
সি এটকাও এৰি নিদিয়ে।
কি তাৰপৰা ৰ'। অমিতা যে দুই এটা কে নাই- কিয়া হ'ল। সি কিবা গম পাইছিলে নে গম নাপালে?
নাপালে। কি গম পাব নু।
নাৰিকল, নাৰিকল।
গম নাপালে। কেনেকে গম পাব? আমি খাওঁ, ৰাতি নি পেলাই ডাস্টবিন পেলাই থৈ আহোঁ না।
উম। অ', তহঁত ওলাই আহঁতে মানুহজনীয়ে একো কোৱা নাই নে?
সেইটো গমে নেপায় নহয়।
অ' হে' নাছিলে নেকি?
ওলাই আহোঁতে মানে ৰুম এৰি আহোঁতে? ৰুম এৰি অহোঁতে কি ক'ব নো? ৰুম আমি ভালহে লৈছোঁ। সিহঁতক কিবা ঠগা নাই নহয়।
না গম পাইছোঁ। এনে ফৰ্মেলিটিজ।
অ' এই' ই' আহিবলৈ মন কৰা নাই ন? মানে আমি-
উম।
এ সিহঁতৰ চাউল দালি ইয়াত অহিবলে মাঠাটো বৰ হেঙিয়ে। আমি সিহঁতৰ তাতে গৈ বনাওঁ, বা- সিহঁতৰ ঘৰত খাবলৈ কিবা এটা কৰি লৈ বনাই দিয়ে ভাত আজি খাবলৈ বনাবলৈ মন নাই বোলে অকলে আছোঁ। তাত গ'লে সিহঁতে বনাই দিয়ে। তেনেকুৱা মানে কিবা আমি দৈ। দি মেলিও দিওঁ সিহঁতৰ গেছ এদাই হ'ল সিহঁতে আহি ইয়াতে আমাৰ ইয়াতো উঠাই হি কুকাৰ। কিন্তু এতিয়া যিকেইটা আছে সেইকেইটা তেনেকুৱা নহয় মানে তেখেতৰ লগত মিলিব নোৱাৰে।
সিহঁতৰ মানুহ ঘৰ মানে ইমান।
এতিয়া থকা বোৰ কোন ডিপাৰ্টমেণ্টৰ।
এতিয়া থকা যিকেইটা আছে এটা বাস্তৱৰ লগৰ।
বাস্তৱ বাস্তৱতটো এইবাৰ ওলালে হয় নাই।
অঁ সি নিম চছেট দিব এম চি এ কৰিবলৈ। নিম চছেট দিলে মানে হেৰিত চান্স পায় আই আই টি। নহ'লে এন আই টি তেনেকুৱাত এম চি এ কৰিব চান্স পায় মানে।
নহ'লে এনেই নৰ্মেল হেৰি দিলেই হ'ল। সেইটো কি কয় নীট নীট নহয় এইটো কি কয়।
আছে আৰু কিবা এটা দিব লাগে এম চি কাৰণে অ অ।
চি ইউ ডি দিলে নৰ্মেল কলেজ চিট পাবলৈ তই চান্স পাম। কিন্তু নিম চছেটত মানে হাই লেভেল হৈ যায়।
অলপমান টপ প্ৰায়ৰিটি থকা।
উম।
টপ ৰেংকিং।
সি আছে তাৰ ভায়েক এটা তাৰ পিছত আছে হায় ছেকেণ্ডৰী দিয়া ছেকেণ্ড ইয়েৰ চাইন্সৰ ল'ৰা এটা। তাৰপৰা সেইটো আৰু এডুকেশ্যনৰ ল'ৰা এটা আছিলে সেই আহিব নেকি ত সেইবোৰ ঠিক
ত এতিয়া নতুন ৰুমত কেইটা থাকক?
আমি তিনিটা মই ধলপৰ ল'ৰা এটা আৰু ডিব্ৰুগড় ল'ৰা এটা। ডিব্ৰুগডটৈ যেনিবা অঁ ধলপুৰটো মই একে ডিপাৰ্টমেণ্টৰ। আৰু ডিব্ৰুগড় যিটো আছে সেই মাষ্টাৰ্ছ।
অ ডাঙৰ। মাষ্টাৰ্ মানে কোন ডিপাৰ্টমেণ্টে দিয়ে নেকি?
সি ইকনমিক্সৰ নেকি?
আচ্ছা ইকনমিক্স। ইকনমিক্সত বহুত দিগদাৰ হৈ আছে নহয় কলেজত গম পাইছা নাই।
কি?
ইকনমিক্সত বেগ টু বেগ বেগ লাগিব মোৰ।
কিহত?
ইকনমিক্স।
বেগ লাগিলে।
মই ইকনমিক্সটো অলপমান তাক ফিউচাৰলৈ চাই লৈ মানে ভাল হ'ব বুলি লৈছিলোঁ।
উম।
মানে ইকনমিক্সৰ চাবজেক্টটো বুজিলেতো ভাল ন বহুত ভাল। যিকোনো কম্পিটিটিভ এক্সাম হওঁক বা সেইবিলাক কাৰণে ভাল মানে মেইনলি কম্পিটিভ একজামৰ কাৰণে ভাল।
উম।
ইকনমিক চেক্টৰটোত ধৰি লওতো অলপমান এনেয়ো কন্ট্ৰল আহিব।
উম।
কথাটো হ'ল ফাৰ্ষ্ট চেমত যিখন পেপাৰ আছিলে সেইখনতো মই ক্লাছ দুদিন কৰিছিলোঁ। ফাৰ্ষ্ট চেমটোৰ বাৰু এইট ছেমত উঠাম চেকেণ্ড চেমত বেগ লগাই দিছে নহয়।
নাই লগাই দিয়া নাই গম পাইছো পৰীক্ষা দিওঁতে যি লিখিলোঁ। মানে যদি থাৰ্ড চেমতো লাগে ফৰ্থ চেমতো লাগে। ইকনমিক্সনে কি কৰি দেখাব ভাবিয়ে পোৱা নাই মই ইকনমিক্সৰ কাৰণে ক কৰবাত টিউশ্যন এটা লবই লাগিব নেকি।
এ মোৰ ওচৰলৈ আহিবি মই কৰাই দিম।
নহ'লে নহ'ব ভালকে ক'ৰবাত টিউশ্যন এটা ল'ব লাগিব। এ ইমান হেৰি এতিয়া যিকেইটা পেপাৰ আছে ইমান টান নহয় কিন্তু ইকনমিক্সৰ কাৰণে ইলেভেন টুৱেল্ভত পঢ়া নাছিলো যে সেইকাৰণে দিগদাৰ হৈছে।
উম। এ এইবিলাকেই মানে। পঢ়ি থকা চাবজেক্টবিলাক ল'বলে ভাল হয়। অকণমান কিবা এটা কনচেপ্ট এটা থাকে, বুজি পায়।
সেইটোৱে এ কনচেপ্ট থকাকেইটাৰে কমচেপ থকা কেইটাতে যি ৰং দেখুৱাইছে হ'ব।
উম, হা, হা।
এই এক একজেক্ট স্পেলিংটো মোক কয় দিয়কচোন একজেক্ট।
এ দি যে ই চি টি।
সেইটো এক মানে মানুহক এক্সজেক্ট নেম বুলি যে কয় সেইটো।
এ ডি জে চি টি এ ৱাই।
ভুল- ভুল- ভুল।
কি হ'ল?
মই এইটো একদম যিবিলাক আমি চাপৰি বুলি কওঁ।
উম।
ছোৱালী এজনী লগ পাইছিলো হা, লখিমপুৰৰ। এই একদম চুলি- তুলি দীঘল তোৰ মাস্ক নেৰে এনে আ। এইটো ক্ষীণ-মিন। তাৰপৰাতো অ'ভাৰ চাইজ কাপোৰ বেগী জীন্স।
উম।
ছোৱালীজনী মানে দেখিলা তোৰ কি বুলি ক'ম এই চাপৰী আৰু গোটেইজনী। তাই যিটো ইংলিছ ক'লে, যিটো ইংলিছৰ মোৰ লগত কথা পাতিলে, মা কচম মোৰ নিজৰে লাজ লাগি গৈছে কৈছো নহয়। মা কচম। এই অৰা মাইনাছ মানে মই সেইদিনাখন গম পাইছো। তাইক- তাই আকৌ হায়াৰ ছেকেণ্ডেৰীৰ পৰা নপঢ়িলেই।
মই লাষ্টত গৈ- গৈ তাই ক'লে দেই, তোমাৰ ইংলিছটো ইমান ইমপ্ৰেচিভ হয় মই মানে মই নিজে অলপ লাজ পাইছো দেই। কাহিনীটো গেইটাই গলে কি মই হায়াৰ ছেকেণ্ডেৰীৰ নপঢ়িলে, নকৰিলোঁ কিন্তু মোৰ স্কুলত ফেভৰেট ছাবজেক্ট আছিলে ইংলিছ।
গ্ৰাম মানে গ্ৰামাৰ হওক, ভকোবুলাৰী হওক, প্লাছ ত' ডেইলি বেচিছত যিবিলাক আমি এজ ইজুৱেল কথা পাতো।
উম।
কি ইংলিছ ষ্টেণ্ডাৰ্ট ইংলিছ, কৈছোঁ নহয় ভাই। মই তাইক একজেক্টলী লিখাটো কেনেকে লিখে গ'ম পইছা নাই, আমি মানে টকিংটো কেতিয়াবা ইংলিছতে হয়, মেছেজটো। মই তাইক একজেক্টলি লিখি দিওঁ ই এক্স জেড ই চি টি এল ৱাই। তাৰ পৰা এদিনটো, তেনেকে কথা এক্টজেলী- এক্টজেলী কিছুমান কিছুমান কলো। লাষ্টত তাই এদিন কলে কি তোমাৰ একজেক্টলিটো দেখি- দেখি মই মেইন একজেক্টলিটো পাহৰি থাকিলো।
ত, মই তাৰপৰা মইতো, মই মোৰ মই বেহুজ হলো একজেক্টলি এইটোয়ে আছিলে। এখন এইটো নহয় আৰু বেলেগ হয় নেকি? তাৰ আ, ভাবিছো ভাবি তুমি নিজে লিখি দিয়াচোন, এক্টজেলি এইটো কোনটো আছিলে। তাই লিখি দিছে। ই এক্স জেদ এ চি পি এল ৱাই। মোৰ তথাপিও কনফিউজ এইটো একজেক্টলি এইটো কপা আহিলে।
অ ই এক্স জেদ জেদ টোৰ জেগাত এ লিখিছে ই এক্স। এ চি টি এল ৱাই।
উম।
মোৰ কনফিউজ বোলো যেটো জেগাত এইটো কপা আহিলে দেই আৰু হ'ব লাগে ই। ঘৰ গৈ মই গুগুল গৈছো একজেক্টলি কোনটো শুদ্ধ, ই এক্স এ চি টি এ ল ৱাইটো শুদ্ধ নে, ই এক্স জেদ ই চি টি এ এইটো শুদ্ধ। মা কচম মই যেতিয়া এনচাৰটো দেখিলো বোলো মই ইমানটো লেভেলকে তললে নামি গলোঁ নে কি এ ভয়ংকৰ ইংলিছ ই এক্স এ চি টি এল ৱাই।
তাইতো শুদ্ধ মানে।
তাইৰো শুদ্ধ অ। এ তাই ইংলিছত ভাল মই গম পাই গলোঁ বহুত ভাল মানে তাই টকিংবিলাকো ভাল আৰু যিবিলাক চেন্টেঞ্চ ফৰি চন সেইবিলাকো ভাল।
উম।
মই মোৰো মানে ধৰি লহ মেট্ৰিকত। কে থকাত ইংলিছো শুনোৱে নাছিলো পুৰা লিখিব পাৰো ক মানে ভাল আছিলোঁ।